হয় শুনিছো, কি কি কৰি আছা?
এনে আছো ৰ'বা এতিয়া তুমি?
ময়ো এনে আছো ৰ'বা, বাকী আজি বতৰ কেনেকুৱা?
বতৰটো ভালেই বাৰু আছে অলপ ৰ'দ আছে। তোমাৰ? সেনেকুৱা ৰ'দ নাই আৰু।
ইয়াতে ৰাতিপুৱা বৰষুণ দিছিল আমাৰ ইয়াতে।
উম
বৰষুণ দিছিল, তাৰপিছত আজি, হয় হয়।
আমাৰ ইয়াতো দিছিল অলপ অলপ।
অঁ' এই তাকে, তেও কিন কিনিয়া বৰষুণ, ভালকে বৰষুণ দিয়াই নাই। এদিনে দিছে।
হয় নেকি।
কিনকিনিয়া বৰষুণতো দিলে আৰু গৰমতো বেছিকেহে পৰে।
অঁ' গৰম বেছি লাগে।
উমঁ' সেনেকুৱাই, বাকী কি কিবা খালানে?
নাই খোৱা ৰবা, এতিয়া অলপ পিছত ভাত।
ৰাতিপুৱা কি খাইছিলা?
ৰাতিপুৱা খালোঁ চাহ খালোঁ এনেকে কিবা কানি। চাহৰ লগত বিস্কুট এনেকে খালোঁ। তুমি?
মই খালোঁ ৰবা ৰাতিপুৱা ৰুটি আলু ভাজি খাইছিলোঁ, এতিয়া- মাছে দি ভাত খালোঁ।
হয় নেকি।
অঁ' মাছ বনাইছিল ভু-ভুলে দি। ভুল, আলু, ভুকুৱা।
খকুৱা।
উমঁ।
অঁ' ঠিকেই আছে।
আমি বেছি ভকুৱা মাছে খাওঁ। ৰুই চুই ইমান খোৱা নাযায়।
যোৱাকালি আনিছিলে আমাৰো।
আচ্ছা'। ভকুৱা মাছটো তেচট লাগেতো।
লাগে, আজি এতিয়া পনীৰ আনিছে।
মানে আৰু মাৰ্কটাৰ বাইদাবউান।
নহয় নহয়, পনীৰ পনীৰ তোমাৰ মটৰ আৰু পনীৰ।
থাকেতো আজি মাটাৰ পনীৰ হ'ব।
উমঁ' উমঁ'।
ভালে ভালে।
উমঁ' বাকী কতো নোযোৱা নেকি আজি?
আজি তেনেকুৱা যাব এতিয়ালৈ-
অঁ' অঁ। টিউচন আছে নেকি?
অঁ। ৰবা ৰাতিপুৱা।
অঁ।
টিউচন ৰাতিপুৱাই কৰালোঁ, এ এইকেইদিন গৰমৰ- মানে পঢ়াইছিলো ৰাতি। এই কালিৰ পৰা আহ' নাই নাই নকৰোঁ।
এ আজি ফ্ৰী থাকিবা পিছবেলা?
অঁ! পিছবেলা ফ্ৰী তাকে চাগে ক'ত বা ওলাই যাওঁ নেকি ঘৰতে থাকোঁ অ এই এতিয়া মই ঘৰতে থাকিম। ক'তবা ওলাই নাযাওঁ যাতে, লগৰে যদি ফোন নকৰে ওলাই নাযাওঁ।
অঁ-অঁ!
লগৰ কোনোবা ফোন কৰিলে যাব লাগিব।
অঁ! মই তাকেতো ময়ো নাযাওঁ কিজানি, চাওঁ গধূলি যাব পাৰোঁ গধূলিও নাযাওঁ আজি নাযাওঁ কিজানি।
উম! বাকী আজি খেল নাই ন ফুটবলৰ?
আজি নাই আজি যোৱাকালি চালো তোমাৰ।
অঁ! যোৱাকালি কোনে জিকিলে এনেই?
যোৱাকালি তোমাৰ হেৰি জিকিল তোমাৰ স্পেইন জয় হ'ল।
মোং এতিয়া মানে কোৱা-কোৱাৰ্টাৰ ফাইনেল কোনে-কোনে গ'ল?
কোৱাৰ্টাৰ ফাইনেল গ'ল, ছেমি ফাইনেল পালে স্পেইন আৰু ফ্ৰান্সে ছেমি ফাইনেল পালে।
আৰ্জেণ্টিনা?
আৰ্জেণ্টিনাৰ আজি আছে আজি মানে তোমাৰ কালি ৰাতিপুৱা আছে।
মানে আজি ৰাতি।
আজি ৰাতি আছোঁ ৰাতিপুৱা আছে চাৰে ছয়টাত কালি দি আছোঁ।
অ‌ঁ! চাৰে ছয়টাত দিছে নেকি? কালি মা কালি মানে পাঁচটাতে উঠিবা।
অঁ! কালি পাঁচটাত নুঠো, ছয়টাতে উঠিম চাৰে ছয়টাতে উঠিম।
অঁ! খেল চাবা মানে?
খেল চাব লাগিব।
কেইটা লৈ হয়? উম! না-না-না-নাইনটি মিনিটছ ন। মানে দুই ঘন্টা আ-আঢ়ৈ ঘণ্টা, আঢ়ৈ ঘণ্টা।
ক'ত আঢ়ৈ ঘণ্টা ষাঠি মিনিটত এক ডেৰ ঘণ্টা হয়।
অঁ! ডেৰ ঘন্টা এইফালে চাৰে ছয়টাত অহ ষ্টাৰ্ট হ'লে আঠটাত খতম হ'ব ন।
আঠটা চাৰে আঠটা বাজিব।
উম! তেনেকুৱাই।
আজি ৰাতিও আছে ৰাতিখন নাচাওঁ ৰাতি আঢ়ৈটা বজাত হৈছে নাচাওঁ এতিয়া।
কাৰ-কাৰ‌ আছে?
ৰাতি তোমাৰ আছে ইংলেণ্ড আৰু হেৰিৰ আছে কাৰ বুলি কয় এইটো নৰৱে।
কিয় নোচোৱা?
এ ৰাতি আৰু আঢ়ৈটা বজাত চাবা দিয়া পুৱাই উঠিব লাগিব পুৱা খন চাম আৰু।
উম! পুৱাৰখন মানে ভাল-ভাল আছে না আৰ্জেণ্টিনাৰ আছে।
অঁ! সেইটো বুলি নহয় আৰু ৰাতি চালে আৰু তোমাৰ দুইখনে ভাল ৰাত ৰাতিপুৱাৰখন মানে চাম।
ৰাতি চালে তুমি ৰাতিপুৱাৰখন চাব নোৱাৰিবা এইটোৱে কথা।
উম! টোপনি ধৰিব সেইকাৰণে। তাকে সেইকাৰণেই মানে মাছ
তুম তুমি এনেই খেল-চেল কিহত চোৱা মোবাইলত নে টিভিত?
টিভিত চাওঁ, টিভ লগৰ ৰুমত লগৰ এটা লগৰ
উম।
ঘৰত চাৰি, পাঁচজনে এনেকে চাওঁ।
অঁ, চাৰি -পাঁচজন মিলি কেনে চালে ভাল লাগে। কি-কিবা কানি খোৱাও যায়।
ভাল লাগে তেনেকে।
তাকেতো কিবা আনি খোৱাও যায় ভোজিয়া- চোজিয়া কিবা।
অঁ, অঁ, চাহ -তাহ পোৱা যায় তেনেকুৱা ঠাণ্ডা ঠাণ্ডা- চাণ্ডা লৈ যোৱা যায়। ফ্ৰিজত থৈ দিওঁ তেনেকে খোৱা যায়।
তাৰপিছত আ মানে খু সৰু সুৰা পাৰ্টি টাইপে হৈ যায় মানে।
পাৰ্টি মানে এনেই আৰু তোমাৰ এনেই- চোৱ যায়ে তেনেকে।
ঠিকেই আছে, ঠিকেই আছে।
মইয়ো পাৰ্টি কৰিম- কৰিম বুলি ভাবি আছোঁ মানে পিকনিক বহুত দিন হ'ল পাহাৰত যাই খোৱা নাই পাহাৰৰ ওপৰত। পিকনিক খাব মন আছে। এই লগৰবোৰক- সুধি আছোঁ লগৰবোৰৰ টাইমে নিমিলে। কালি মানে- নহ'লে পৰহি মানে যাম চাগে।
অঁ।
সেই পাহাৰৰ ওপৰত পিকনিক খাব।
হয় নেকি?
পাহাৰ বা নি-নিজৰাৰ পাৰত।
অঁ, অঁ।
তেনেকুৱা খাই ভাল লাগে।
ভাল লাগে, ভাল লাগে পিকনিক খাব লাগে। আজি চাওঁ আজি- ৰাতি খানা খাবও পাৰোঁ আজি যদি লগৰকিটা খাই।
কি দি? ব্ৰয়লাৰ?
উম, চাওঁ ব্ৰয়লাৰ বা কিবা হ'ব পাৰে বেলেগ কিবা! ছাগলীও হ'ব পাৰে, ব্ৰয়লাৰো হ'ব পাৰে, গাহৰিও হ'ব পাৰে।
এই চব আনা চব।
নাই চ- চব আনিবা দিয়ে, একবিধ হে কৰিম।
হা- হা- হা! যিকোনো একবিধ? মা- মানে- মানে আইটেম কি কি হ'ব ব্ৰয়লাৰ, ভাত আৰু কি?
আৰু থাকিব কিবা চালাদ এখন থাকিব, নেমু-চেমু থাকিব, এনেকে ভাজি এখন থাকিব পাৰে।
পাপৰ?
অঁ, পাপৰ-চাপাৰ নাথাকে এইবিলাক আমাৰ।
অঁ, চিম্পলে খোৱা ন'?
উম, চিম্পুল আৰু এ মাংসৰ আঞ্জা বেছিকে আনা গ'লে আৰু বেলেগ আইটেম নালাগে ন'।
অঁ, এইটো হয়। ৰান্ধনী কোন ঘৰত? ৰান্ধনী কোন, ৰান্ধনী তুমি নেকি?
আমি ৰান্ধো গোটেইকেইটা, কেতিয়াবা মই ৰান্ধো। কেতিয়াবা, কেতিয়াবা বেলেগে ৰান্ধে।
তুমি এনে কি- কি- কি বনাব পাৰা? চব বনাব পাৰা ন'?
উম, তুমি?
ছাগলী বনাব পাৰা?
অ। ছাগলীতো ঘৰত, ছাগলীতো ঘৰত বনাই থাকো মই, ছাগলী, বইলাৰ।
ঠিকে আছে, মই চব পাৰো বাৰু চাকৰ ছাগল ছাগলীটো ট্ৰাই কৰা নাই, ‌চব বাকী চব পাৰো।
ছাগলীটো তুমি কুকাৰত দিলে বেছি ভাল।
কেনেকে বনোৱা অলপ, মানে পদ্ধতিটো কোৱাচোন?
কিহত? কেৰাহীত নে কুকাৰত তোমাক ক'ব লাগিব? দুইটা ক'ব লাগিব নে এটা?
কি কৈছা?
ক চোন এ কু কুকাৰৰটো?
অঁ কুকাৰত মানে মাংসটো তোমাৰ সিজিয়েই। মানে হুইচেল মাৰি দিলে ছাগলীৰ মাংস বিলাক অলপ সিজিব লাগে ন'?
অলপ কোৱাচোন কি কি মছলা চচলা দিয়া?
মছলা পাতি আৰু কুকা, অ কেৰাহীত বনালে প্ৰথম তেল দিম, তাৰ পিছত পিয়াজ, জলকীয়া তাৰ পিছত আদা, নহৰু দিওঁ তেনেকেই, সেইখিনি সেইখিনি হোৱাৰ পিছত, তাৰ পিছত মাংসখিনি বহাই দিওঁ, বহাই দি তাৰপিছত মছলা পাতি হালধি, নিমখ যি যিবিলাক আছে দিব লাগে চব দিওঁ।
হয় হয়।
গলিত বিলাহী দিয়া আৰু আলু দিওঁ তাৰ পিছত তেনেকে ভাজি ভাজি কৰ'বাত তোমাৰ
চজ দিয়া নে নাই? চচ বা বিলাহী, চচ বা বিলাহী দিয়া নে নাই?
বিলাহীটো বইলাৰত দিয়ে, ছাগলৰ মাংসত তেনেকে নেদে, আমি নেদেও কিন্তু।
কি কিছুমানে আছে দৈ চৈ চব দি বনাই বঢ়িয়া লাগে।
অঁ বনাই এইটো আমি আৰু তোমাৰ ছাগলীত নেদাও ব্ৰইলাৰত দিওঁ তাৰে পিছত তেনেকে বিশ মিনিট বিশ মিনিট মান ভাজা হোৱাৰ পিছত তাৰপিছত পানী দিওঁ। পানী দিয়াৰ পিছত পানী উতালাই আহিলে, তোমাৰ আধা ঘন্ট মান ৰাখ সেইটো তেনেকে ছাগলী মাংসত টাইম বেছি লাগে তোমাৰ।
উম উম, ছাগলী মাংসটো মই ট্ৰাই কৰা নাই মানে চবে বনালে ভাল নালাগে কিন্তু চাগলী মাংস এনেই বনা
উম, কু কুকাৰত কিন্তু ভাল। ক কুকাৰত ভাল কুকাৰত হুইচেল মাৰি দিব পাৰি।
হয় হয়, কুকাৰত ভাল ন।
কুকাৰত বনালে সোনকালে সিজে, বেছি টাইম নালাগে তোমাক মানে এক ঘণ্টা নালাগে তোমাৰ। পোন্ধৰ মিনিট তুমি ৰাখি দিয়া কুকাৰত হুইচেল কেইটা মাৰি দিয়া, তাৰপিছত অলপ আধা ঘণ্টাত হৈ যাব, কুকাৰত দিলে।
কুকাৰ দিয়াৰ পিছত
অঁ কুকাৰত দিয়াৰ পিছত তুমি কেৰাহীটো দিব পাৰা হুচেইল কেইটা মাৰি। গম পাইচা? কুকাৰত দিলে ভাল আৰু তেনেকুৱা। ঠিক আছে দিয়া ৰাখিছোঁ আজি, ভালে লাগিল।